হেল্ল' হয় শুনিছে নে?
হয় হয় শুনিছো, কি কৰি আছা?
এয়া এয়া ৰাস্তাত অকনমান ওলাই পেলাই বতাহ লৈ আছো আপুনি?
হয় হয় মই এনে বহি পেলাই আপোনাৰ কিতাপ এখনকে মিলি চাই আছিলোঁ।
'হয়'-'হয়' বাকী খোৱা বোৱা কৰিলে?
অ বৰ্তমান চাহকাপ খালো, চাহকাপ খাই পেলাই আপোনাৰ এনে বাহিৰতে আপোনাৰ লাই টো জ্বলাই পেলাই তাৰপিছত কিতাপ‌এখনে লৈ আছো আৰু।
হয় হয় ঠিকেই
হয়, হয় মানে তোমাৰ এই এ আছাম ইয়েৰ বুক বুলি কয় যোন মা-মানে আজিকালি ইন্টাৰভিউ বিলাক আহি আছে হয় ইন্টাৰভিউ বিলাক অহাৰ কাৰণে মানে তোমাৰ এইখন পঢ়ি আছো কিতাপ খন আছাম ইয়েৰ বুকখন, হয় এতিয়া উম'
মানে অলপ গাড়ী মটৰৰ অসুবিধা দিয়ে, গাড়ী মটৰ আহি থাকে গাঁৱলীয়া জেগাত। তথাপিও মানে গাড়ী মটৰবিলাক আহিয়ে থাকে।
হয় আজিকালি আৰু আপোনাৰ নকব আৰু যান জঁট বিলাক বেছি জানো হোৱা নাই জানো গাড়ী মটৰ বিলাক বেছিও হৈছে দিনক দিনে জনসংখ্যাতকে আপোনাৰ ধৰক মানে গাড়ী যান বাহনৰ মানে বেছি হৈছে অধিক।
হয় দিয়ক এতিয়া মানে কি আজিকালি যিমান যান্ত্ৰিক যুগ ন, ত' মানে আজিকালি মানুহ বিলাকেনো ক'ত আৰু খোজ কঢ়ি অহা যোৱা কৰে, আজিকালি অ এইকনৰ পৰা যাব মানুহে মানে গাড়ী হওক, বাইক হওক তেনেকুৱা নহলে মানুহ বিলাকে আজিকালি মানে এলেহুৱা হৈ গৈছে ন' যাবই নিবিচাৰে
হয় চাইকেল টাইকেল যিমান মানে আছিলে এইবিলাক ৰিক্সা চাইকেল তেনেকৈ এইবিলাক বন্ধই হৈ গ'লগৈ।
হয় দেখাই নোপোৱা হ'লো আজিকালি
হয় দিয়ক আৰু আজিকালিটো দেখি ই-ই ৰিক্সা দেখিছেই নহয়? মানে ই ৰিক্সা বিলাক ওলোৱাৰ পিছত আজিকালি যে চলাই যে পেডেল মাৰা ৰিক্সাাবলাক আজিকালি দেখিবলে নোপোৱা হ'ল।
এনাই এতিয়া মানে হ'লেও ধৰক কোনোবা, কোনোবা ঠায়ে ঠায়ে এখন দুখন ওলাব। মানে আজিৰ পৰাও পাঁচ বছৰৰ পিছত আপুনি চাব, তেনেকে ধৰক এই ফটোতহে ওলমাই থোৱা থাকিব আৰু ই চা বুলি ৰিক্সা বুলি চাইকেল এখন হয়,
পিছত মানে ল'ৰা-ছোৱালী বিলাকেনো কি নো তেনেকুৱা ধৰণৰ চাইকেল নো কি মানে একেবাৰে না জানাই হৈ যাবগে ফটোয়ে চটোয়েহে দেখিব আৰু তেওঁলোকে
হয়-হয়-হয় তেনেকৈ আগতে ধৰক আমি যেনেকৈ ধৰক এই গৰু গাড়ী এতিয়াও আছে হ'লেও ধৰক গৰু গাড়ীবিলাক এ যেনেকে ধৰক ফটোতহে দেখো তেনেকে ধৰক ক'ৰবাত আগত তেনে সজাই থোৱা বা ৰেষ্টুৰেণ্ট বিলাকতহে দেখোন তেনেকে ধাবাই যাবাই। গৰু গাড়ী চকা সজাই থোৱা, তেনেকে ধৰক আমি এতিয়া ধৰ হয়তো তেনেকে দেখো ন ঠিক এসময়ত ধৰক পিছলে আৰু পৰা পাঁচ বছৰ পিছতো ধৰক ৰিক্সাখনো ধৰক তেনেকে ফটোত ওলমাই থোৱাইাহে দেখিম আৰু
হয় হয় হয় ঠিকেই কৈছে, আৰু আজিকালিতো খে যিহক খেতিতটো মানে কি হাল মৰা দেখ ঠো কিন্তু হাল মানে আজিকালি ট্ৰেক্টৰ দিহে মাৰে গৰু দি হাল মৰা আজিকালি পৰাপক্ষত নায়েই এতিয়াতো আপুনি চাব হা, মৰণা, মৰণা আগতে আমি গৰু দি মাৰিছিলো হয় নে? এতিয়া ইমান ডাঙৰ-ডাঙৰ মেচ মেচিন ওলালে এতিয়াতো চব মেচিন দিয়ে হৈ যায়, আৰু তৎক্ষণাতেই হৈ যায় মানুহৰ কষ্ট কমি যায়। কিন্তু এক প্ৰক প্ৰকাৰে ভাল হৈছে এক প্ৰকাৰে বেয়াও হৈছে কাৰণ ভাল হৈছে মানুহ বিলাকৰ সময়তো বাচি যায় হয়, কিন্তু বেয়া হয় যে চাব গ'লে মানে মানুহ বিলাক এলেহুৱা হৈ-হৈ
হেল্ল গৈ আছে হয়
সেইটোয়ে, আজিকালি চব সহজে যিটো উপলব্ধ হয়ে ত' মানুহ বিলাকে মানে কষ্টৰ কাম কৰিবলৈ মানে নিবিচ চৰা হৈ গৈছে ত' সেইকাৰণে দেহটোৰ ক্ষতি হয়
হয় দেহাটো ক্ষতি হৈ আছে আৰু প্লাছ আপোনাৰ ধৰক খেতিবিলাকো ধৰক নষ্ট হৈ আছে আগতে ধৰক তেনে গৰু, গৰু গাড়ী মানে গৰুৱে হাল বালে যোনটো মানে মাটিৰ যোনটো পলসুৱা সাৰটো থাকে ন' ত' সেই সুগুন্ধি মানে-ধু মানে আপোনাৰ কি কয় নাকত যোনটো গোন্ধ লাগে ন ইমান ধুনীয়া এটা গোন্ধ এটা দিয়ে ন' মাটিটো সাৰুৱা হৈ থাকে সেইখিনি ধৰক মানে নাইকিয়া হৈ গৈ আছে দিনক দিনে যিমান যান্ত্ৰিকতা মাটিটো মা-মাটি পথাৰত খেতি পথাৰত যিমান ধৰক আধুনিক বস্তু লগাই আছে
সেইটোয়ে মানুহ বিলাকে মানে আজি আজিকালি যিমান আধুনিকতা বাঢ়ি আছে, সিমান মানে মানুহবিলাকেনো আগৰ দিনত মানুহ বিলাকেনো কেনেকেনো কি কৰিছিল কেনেকেনো খেতি কৰিছিল কেনেকেনো ৰুইছিল মানে ক'ব গ'লে আজি কালি মানুহ বিলাকে মানে যিটো পথাৰৰ যিটো সাৰুৱা মাটিৰ পলহ সেইটো মানে মানুহ বিলাকে পাহৰিয়ে গ'লগে
পাহৰিয়ে গ'লগে হয় কোন সময়ত ৰোৱা আছিল কোন সময়ত কি আছিল, কোন সময় ৰুব লাগে সেইখিনি আগ আগতে ধৰক আমাৰ ধৰক খেতি কৰিলে আহাৰ মাহত লগাই একে শাওন মাহত উ শেষ হৈ গে। তেনেকে গৰু দি বালে দেই আপোনাৰ জেঠ মাহৰ পৰা আপোনাৰ হাল বায়ে থাকে কিন্তু আজিকালি কালি কি হয় এদিনতে এ উম,
কোঁ এহাল বায়ে থাকে এই বোলে আহুধান দিছে এই বোলে শালি ধানৰ খেতি কৰিছে আমি দেখিয়ে থাকো খেতি কৰিয়ে থাকে কৰিয়ে থাকে কিন্তু এতিয়া মানে সেইবিলাক একেবাৰে নাইকিয়াই হৈ গৈছেগে, আমি নেদেখাই হলো।
হয়, আৰু এতিয়া মানে চাবচোন আগতে ধৰক জেঠ মাহৰ পৰা হাল মানে ধৰক পথাৰত তেনেকে হাল বায়ে থাকে মানে চায়ে ভাল লাগে ন দৃশ্যবিলাক কিন্তু আজিকালি চাবচোন আপোনাৰ বিশ বিছ বিঘা, পঞ্চাশ বিঘা, মাটি আপুনি এদিনতে হাল বাই চেচ কৰি দিব তেনেকে হয়। ত' সেইবিলাকে মানে কি ক'ব আৰু আজিকালি ধৰক পাৱাৰ টিলাও হৈ গ'ল তেনেকে মৈ মাৰ সময়ত মই এ মানে মই দৰকাৰেই নাই, পাৱাৰ টিলাৰ দিয়ে গোটেইখিনি কৰে ন ট্ৰেক্টৰ দি হাল পাৱাৰ টিলাৰ দি আপোনাৰ মৈ দিয়ে। মানে আৰু ৰোৱনী বিলাকোও কিছুমান জেগাই জেগাই ৰোৱনী নাইকিয়া হৈ গ'ল আপোনাৰ টেক
হয় এতিয়া আৰু এতিয়া মানে কি হয় ৰোৱনী বিলাকক ও বা যিমা যিহে ডিমান ৰোৱনী বিলাকৰো আজিকালি মানে সচৰাচৰ ৰোৱনী বিলাকে খেতি কৰিবলৈ নাহাই হৈছে।
হয় হয় হয়
বোলে এইটোহে লাগিব সেইটোহে লাগিব, আজিকালি ৰোৱনী বিলাকো বহুত মানে ফেচিলিটি লাগা হৈছে
হযঁ হয়ঁ আৰু আপোনাৰ ন-নহ'বনো কিয় আপোনাৰ বস্তু বিলাকৰ যি দাম। নহয় জানো, এতিয়া আপোনাৰ কিমান মানে খাদ্য সম্ভাৰৰ কিমান দাম।
সেইটোৱে, আৰু মানুহ বিলাকে মানে কি হয় আগতেতো,,,, ঘৰতে মানুহ বিলাকে ঘৰতে আ আগ এতিয়াহে মানুহে কৰবাত এঘৰত দুটা মানুহ তিনটা মানুহ আগতে মানে কি হয় এনেকে মানে দহজন,,, মিলি পেলাই এটা পৰিয়াল হয়, বিছজন মিলি পেলাই এটা,,,,, হয়ঁ হয়ঁ ত' মানে চবেই লাগি ভাগি পেলাই খেতি কৰে ত' মানে,,, সেইটো অনুভৱ নহয় কিন্তু আজিকালিতো মানুহ বিলাকে নকৰেই।
নকৰে আৰু সময়ো নাই মানুহবিলাকৰ হাতত। কাৰ মানে সময় ন নাথাকে সেইকাৰণে সময়, কম হৈ আহিছে ত না না কিন্তু আপোনাৰ ট্ৰেক্টৰ বা তেনে পাৱাৰ টিলাৰ তেনেকে মেচিন দি খেতি কৰিব লগা হয় ন। মানুহৰ সময় কম লাগি আহিছে কষ্ট কমি আহিছে। মানুহে আজিকালি কি চাই কষ্ট কমটো চাই ন কষ্ট কম মানে মানে পইচা মানুহৰ কষ্ট কম ফলটো বেছি লাগে। কষ্ট নকৰাকে চবকে ফল লাগে ন। সেইকাৰণে ধৰক মানুহ বিলাক এলেহুৱা হৈ আহিছে হয়।
উমঁ!
সেইবিলাকে আৰু কি ক'ব।
সেইয়াই মানে,,, আৰু ঠিকেই আছে আমি সেইবিলাক চব বুজিছো কাৰণ সময়ৰ লগে লগে চব বস্তু,,,, পৰিৱৰ্তন হয় হয়নেে নহয় কওক কিন্তু! আমি আমাৰ যিবিলাক আ মানে যিবিলাক আমি আধুনিক পৰম্পৰা আমি মানে ৰাখিছো কিন্তু আমিতো আমাৰ যিখিনি পুৰণি পৰম্পৰা সেইখিনি সিখিনি আমি এৰি দিব নালাগে দিয়কচোন সেই খিনিও মানে সেইখিনি লৈ আগবাঢ়ি,, থাকিব লাগে কিন্তু মানে মানুহ বিলাকে কি কৰিছা এতিয়া আধুনিকতাৰ যুগত মানে আধুনিকতাটো লৈ পেলাই,,, টো আমাৰ পুৰণি পৰম্পৰা সেইটো মানে একেবাৰেই মানে বাদ,, পেলাই দিছে আজিকালি পশ্চিমীয়া সভ্যতা বেছিকৈ বেছিকৈ মানুহে লবলৈ ধৰিছে যিটো আমাৰ মানে অসমীয়া পৰম্পৰা নহয় দিয়ক।
হয়ঁ হয়ঁ হয়ঁ হয়ঁ সেইটো হয়ঁ। যেনিবা বাকী আপোনালোকৰ সেইব সেইটো চাইতে আপোনাৰ গৰম কেনেকুৱা পৰিচে?
বা আমাৰ এইফালে মানে বহুত গৰম আজি মানে কি? কৰিছে লাইন টো কাটি দিছে ৰাতিপুৱাৰ পৰা পৰা মানে আমাৰ এই লাইন আহিছে এই লাইন নাই তো মানে একেবৰে অহা,, শান্তি লাগিছে আজি।
হয়ঁ হয়ঁ মানে লাইনটো আপোনাৰ কি ক'ব আৰু লাইনৰ কথা ক'বই ন তেওঁলোককো দুখ দিব নোৱাৰে লোড,,, ক'বই নাচে মানে আপোনাৰ ল'ব নোৱাৰে ন। আৰু গৰম মানে পৰা আপোনাৰ ধৰক বৰষুণ চৰষুণ কমি আহিছে নহয় জানো সেই বৰষুণ কমা,,, ফলতে মানে আপোনাৰ আজিকা বৰষুণ দিবনো কেনেকৈ আপোনাৰ ধৰক যিমানেই আপোনাৰ দেখিছে। আজিকালি ইণ্ডাষ্ট্ৰি মানে আপোনাৰি কল কাৰখানাবিলাক কিমান বাঢ়ি গৈছে আৰু আপোনাৰ ধৰক,,, প্ৰদূষণ হিমান হৈ গৈছে হয়।
হয়ঁ হয়ঁ এতিয়া মানে সেইটোয়ে গছ গছনি যিহেতু নাই এতিয়া মানে গছ গছনি। যদি নাই গতিকে আমাৰ এতিয়া চাওঁক আপ, আপুনি মাটি প্ৰদূষণ হৈছে বায়ু প্ৰদূষণ হৈছে পানী প্ৰদূষনো হৈছে এতিয়া আৰু কি কৰিব কওকচোন এতিয়া সামান্যকে বৰষুণ দিলে গুৱাহাটী ৰাজপথাৰ দেখিছে গুৱাহ,,, সেই ৰাজপথ খন সামান্যকে বৰষু ষুণ দিলে অত তত পানী হৈ যায় বানপানী হৈ যায় ত' তাত থাকিবলৈ মানুহবিলাকৰ অলপ অসুবিধা হয়
হয় হয় হয় এই আগতে আপোনাৰ ধৰক কিমান চনত ভূমিকম্প পোন্ধৰহেজাৰ পোন্ধৰ ঊনৈশ পঞ্চাশ চনতেই দিছিলে হয় বা বানপানী তেনেকৈ ডাঙৰ ডাঙৰ তে তেনেকে ধৰক এটা দুটা বানপানী হৈছিলে কিন্তু আজিকালি চাওকচোন গুৱাহাটীত ঘনাই আপোনাৰ কৃত্ৰিম বানপানী হ'ব ধৰিছে ন
কৃত্ৰিম বানপানী হয় এই আজি এঘন্টাৰ কাৰণে বৰষুণ দিছো দি তে দেখিছে গুৱাহাটীত একে পানীয়ে পানী
হয় হয় গতিকে মানে ধৰক সেইতে উম
কাৰণতো বিশেষকে হৈছে ৰাজপথ বিলাক বনাইছে ন ত পানীখিনি যাবৰ কাৰণে মানে নলা ন ৰ্দমা বিলাক যে ব বনাইছে সেইখিনি ভৰ্তি হৈ গৈছে ডাঙৰ ডাঙৰ পাহাৰ পৰ্বত পুহি পেলাই নলা নৰ্দমাৰ বিলাক মানে বন্ধ কৰি দিছে ন চ তাৰ কাৰণে মানে পানীখিনি ওলাই যাবলৈ অসুবিধা হৈছে যাব পৰা নাই
হয় আৰু ধৰক মানুহ ধৰক পাহাৰৰ ওপৰত ঘৰ বনাইছে কোনোবাই নলাৰ ওপৰত দোকান বনাইছে ঘৰ বনাইছে ত আপোনাৰ পানীটো যাব কেনে কেনি কেনি যাব হয় সেইফালতে আপোনাৰ ধৰক গুৱাটীখনত তেনেকে বানপানী হৈ থাকে ন আৰু ধৰক উ গৰমতো আপোনাৰ পৰিছে আপোনাৰ গৰমৰ পৰা আপুনি ধৰক তেনেকে পানী চানী বেছি খাই থাকিব লাগে গৰমৰ দিনতো চৰবত তৰবত বেছি খাই থাকিব লাগে হয় উম
হয় মা মছলা ধৰণৰ খাদ্য খাবই নালাগে গৰমত যাতে আমাৰ মানে পাচনতন্ত্ৰটো যাতে এই একো অসুবিধা নোহোৱাকে পাৰ হৈ যায় গৰমৰ বছৰতো তেনেকেই মানে থাকিব লাগে
দেহাটো আপোনাৰ এইটো আমাৰ মানুহৰ দেহাইহে এটা সৰু মানে কিমান এটা কোমল অংগ হয় ন তাত যদি আমি মাছ মাংস খাই পেলাই যদি আমাৰ দেহাটো ক্ষতি কৰো খাব লাগে তেনেকে ধৰক সদায় নহয় আৰু সে বুলিয়ে আৰু হয় নহয় কম তেনেকেই গৰমৰ দিনত বাকী আপুনি কিতাপ খনেই পঢ়িবলৈ আছে আৰু অলপ মই পঢ়ি লও দিয়ক নহয় জানো কিতাপ পঢ়ি মানে মই মানে কিতাপ পঢ়ি ভাল পাওঁ সেইকাৰণে মানে এই সন্ধিয়া
নাই নাই আপুনি মানে কি ঠিকেই কাম কৰিছে এতিয়া আজৰি সময়ত কৰবালৈ ওলাই গৈ আড্ডা দিয়াতকে ঘৰতে বহি কিতাপ এখন আপুনি পঢ়িলে আপোনাৰো জ্ঞান এটা বাঢ়িলে দিয়কচোন আপুনিও মানে বেলেগ বেলেগ দেশৰ ক কথাবিলাকো আপুনি জানিব পাৰে এনেইনো মোবাইলটো চাই পেলাই বহি থাকিলে কিবা জানো হ'ব কওক চোন
হয় সেয়ে সেইকাৰণে মানে আপোনাৰ যিমান পাৰো ধৰক এইবিলাক এ যে এই কিতাপ বিলাক বা ইতিহাস তেনেকে ধৰক ওলাই পেলাই অকনমান সময় পঢ়ি ধক ব্ৰেইনটো আহ নিজেও দুটা কথা শিকিব পাৰি লোককো দহজনকো দুটা কথা ক'ব পাৰিম ন বা বুজাব পাৰিম হয় জ্ঞান দিব পাৰিম
কিবা এটাত ব্যস্ত কৰি ৰাখিব লাগে যাতে মানে বেলেগ চিন্তাই মানে বেলেগ বেলেগ চিন্তাই যাতে মূৰটোক মানে আক্ৰান্ত কৰিব নোৱাৰে ত' সময়তো মানে তেনেকেই অতিবাহিত কৰিব লাগে হাঁহি ধেমালিৰ মাজেৰে কিতাপ পঢ়ি
হয় হয় হয় বাকি যি নহওক দিয়ক আপোনালোকৰ কথা পাতি ভালে লাগিল বাৰু
হয় হয় ঠিকে আছে মোৰো কথা পাতি ভাল লাগিল আকৌ আকৌ কথা পাতিম দিয়ক
হা হা ঠিক আছে শুভ ৰাতি অ অ